হেল্ল'। আহ, শুনা পাইছা?
অ' অ', শুনিছো শুনিছো।
অহ, অক, এ ম মইতো এতিয়া ডিউটিতে আছো মানে, তাৰপিছত বাকী
আচ্ছা আচ্ছা, অফ কেতিয়া কেতিয়া থাকে তোমাৰ।
অ।
এতিয়া কিবা, ঘূৰিব যাওঁ আৰু। ট্ৰিপ প্লেন কৰি আছো। শি, শ্বিলং যাও নহলে, হেৰি যাম। অৰুণাচল প্ৰদেশ।
অ।
কিবা ভাল জেগা আছে ভাল প্লেচ কিবা জানা আছে। য'ত ঘূৰিব পাৰোঁ।
হ, মোক শুদিছা মই নিজে নুঘূৰো। ঘূ, এতিয়া আৰু, আৰু ততে ঘূৰিচিলো এতিয়া আৰু, বিজি হৈ গৈছে এতিয়া। কাম
জ লৈনি হৈ আ শ্বিলঙত গো মব মই হেৰিত যাব লাগিব নহলে যাব লাগিব কিন্তু অৰুণাচল প্ৰদেশটো মোৰ কাৰণে
দাৰ্জিলিং তুমি ঠাণ্ডাৰ দিনত যাব লাগে তিয়া ভাল
ঠাণ্ডা দিনত বহুত ঠাণ্ডা হয় ন তাত বহুত ঠাণ্ডা হয় মানে ইমান ঠাণ্ডা যে কুৱলি কাৰণে জিৰো ভিজিবিলিটি তুমি ওচৰৰ বাইক লৈ গ'লে গাড়ী লৈ গ'লে ৰাস্তাৰ একদম ওচৰত
অ এইটো হয় কিন্তু আহ তাৰপৰ শ্বিলঙৰ যি ৰাস্তা
বিলাক বহুত চাৰ থাকে তুমি টাৰ্নিং ল লগা মানে উ ইমান প্ৰফেচনেল ড্ৰাইভাৰ নহলে তাত গৈ পেলাই নোৱাৰে আৰু শ্বিলঙৰ লোকেল মানুহ বিলাক বহুত ভাল সিহঁতে চলাই চাই তাত প্ৰেক্টিচ হৈ গৈছে
উ উম অ এইটোও হয়
বাট মানে মোৰ অৰুণাচল প্ৰদেশৰ একো নলেজ নাই মান ক'ত যাব পাৰো বা কি অৰুণাচল কমপ্লিট আন
অ তাতেই যোৱা তাতেই ভাল হ'ব নত
জেগা খিনি অলপ চাব পাৰিম নতুন নতুন মানুহৰ লগত কথা পাতি পাৰিম
উম কেইজন যাবা
অকলেই যাম মই চ'ল' ট্ৰিপছ কৰোঁ বাইকত
বা অকলে যাবা?
সকলে যাম মই এতিয়ালৈকে মই শ্বিলং, দাৰ্জিলিং ৱেষ্ট গ তাৰপিছত বিহাৰ এইবিলাক গোটেইেই মই বাইকতে কম্লিট কৰিছো অকলে অকলে
ঠিকে আছে।
চোৱা হা গ্ৰুপছত যোৱাটো ভাল অলপ ফূৰ্তি হয়। কিন্তু গ্ৰুপ গ প্ৰব্লেম গ্ৰুপত গলে কোনোবাৰ ভোক লাগিব ৰখিব লাগিব কোনোব।
উম এইটো হয় কিন্তু বাৰে বাৰে অলপ ই হৈ যায়।
গ্ৰুপত গ'লে কিন্তু চিংগল গ'লে কি হয় তুমাৰ যেতিয়া ভোক লাগিলে পচ মিনিৰ ব্ৰেক লোৱা। বা নিজকে বুজোৱা। আৰু দু--দুই ঘণ্টা হলে অলপ যাই ঘৰি লও দুই ঘণ্টা ড্ৰাইভ কৰি পিছত খাম। ত সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে, ইমান খিনি জেগাত যাব পাৰ নোৱাৰো গ্ৰুপত বোলে সেইটো বস্তু পচিবলেই নহয় যদি গ্ৰুপত গ'লে চবে ক'ব এই ৰখিলও অলপ ফটো মাৰো। নকৰোঁ। বাট চ'লো ট্ৰিপছত কি হয় মজা টো বেলেগ চ'ল টপছত তুমি বন্দাস ঘূৰি থাকা য'ত মন যায় তাত ৰখা। য'ত মন যাই ত'ত ফটো মৰা এইবিলাক কাৰণে মই মনতো বেছি গ্ৰুপটো যাওঁ নোযোৱা নহয়, গ্ৰুপত গলে একদম স্বৰ্ত ডিচ যওঁ যত মানে বেছি টাইম নালাগে। ধুনীয়াকে গলো অলপ কৰিলো ফ্ৰেণ্ডছৰ লগত ঘূৰিলো ফুৰিলো তাৰপিছত আহি গলো তেনেকুৱা জেগাত গলে ভাল লাগে ওলাও। গোটেই কেইটা ফ্ৰে উলাও ন অৰুণাচল প্ৰদেশে যাম অৰুণাচল প্ৰদেশত ঘূৰি পেলাই ৰাস্তাাবলাকো তাত বহুত ভাল আছে।
অ, যাব পাৰা গলেত
বাকী কোৱা এনে অসমত কোন-কোন জেগা ঘূৰিছা?
মই অসমে ভালকে ঘুৰা নাই অসমত থাকি।
উৰা নাই ন যোৱা ওলোৱা অলপ ন নগাঁও ঘূৰা অসমত, নগাঁও ঘূৰা, ডিব্ৰুগড় ঘূৰা, শিৱসাগৰ ঘূৰা, এইবিলাক জেগাত
সেইটোৱেটো মেইন মেইন জেগ অ'।
ঘূৰা নাই, তুমি অক অসমত বেষ্ট প্লেচ এটা মিচ কৰি আছে, কাৰ্বি আংলং আহা ভাই, কাৰ্বি আংলঙত ইমান ধুনীয়া ধুনীয়া ৱাটাৰফল আছে ন শ্বিলঙো পিছ পৰি যাব, যে শ্বিলংটো ইমান কিয় উঠিছে? শ্বিলংটোত মানুহে তাক
এইটোৱে টুৰিষ্টৰ কাৰণে মানে বহুত
টুৰিষ্ট কাৰণে, টুৰিষ্ট কি কৰি আছে শ্বিলংত যায়, ফটো পোষ্ট কৰে বেলেগ মানুহে চাই, অ' ৱাটাৰ ফলছ আছে। বস্তু বিলাক নোন হৈ গৈ আছে। মানুহৰ কাৰণে না মানুহে চিনি পাব ধৰিছে অ' শ্বিলং এইকেইটা স্পট আছে। কিন্তু আমাৰ
জেগা
চিনি পায় গ'ল, কিন্তু আাৰ আছামৰ যিটো কাৰ্বি আংলং ডি থিক না কাৰ্বি আংলং ডিষ্ট্ৰিকটত ইমান ৱাটাৰ ফলছ আছে, ইমান ঘূৰাৰ জেগা আছে, যিবিলাকত মানুহে আজিলৈকে এক্সপ্লৰে কৰা নাই।
উম এইটো হয় কিন্তু।
কৰিলে বহুত মানে, তাত এনেকুৱা হয় ন যে প্ৰত্যেক পাঁচ মিনিট পিছে পিছে তোমাৰ এটা এটা স্পট আছে, তুমি ৱাটাৰ ফলচ পাবা, তুমি ভাল ঝৰ্ণা পাবা, নদী পাবা। ধুনীয়াাক মান প্ৰাকৃতিক দৃশ্য পুৰা ধুনীয়া পোৱা যায়।
উম। ঘুৰিব লাগিব ৰবা। এতিয়া আৰু ঘূৰা বহুত দৰকাৰ।
মাইন্ড ফ্ৰেচ কৰাৰ কাৰণে ঘূৰাৰ দৰকাৰ। এটা এক এক দিনা তুমি যদি সপ্তাহত সাত শুনা, এইটো এইটো সপ্তাহত সাত দিন, সাত দিনত তুমি ছয়দিন কাম কৰিবা। ছয়দিন কাম কৰিবা, ছয়দিন কাম কৰাৰ পিছত, এটা দিনতটো বডিটোৱে তোমাৰ মাইণ্ড
অ' এইটোৱে আৰু, উম
আমাৰ এনেকুৱা হৈ গৈছে যে গোটেই ছটা দিন কাম কৰা পিছত আমি সাত নম্বৰ দিনটো বিচনাটো ধৰিলেও, অ' শুই থাকোঁ আমি ৰেষ্ট দিও বডিক কিন্তু সেইটো হয় বডিটো ৰেষ্টটো দৰকাৰ আছে কিন্তু লগত আৰু তাৰ লগত অলপ ব্ৰেইনটোৰ দৰকাৰ আছে ব্ৰেইনক ঘূৰিব বিচা
অ', সেইটোৱ হয়। কেতিয়া-কেতিয়া যাবা ঘূৰিব?
মই যাম মই এসপ্তাহৰ ভিতৰত প্লেনিং কৰি আছোঁ এসপ্তাহত ওলাম।
ঠিকে আছে।
এই অকলে যাম-অকলে যাম অকলে গ'লে মানে সেইটো আৰু অকলে ঝামেলা নাই বেলেগ মানুহৰ সেই মা মাথা মাৰি নাই নিজ নিজৰ যিটো সুবিধা সেইবিলাক বিচাৰিব লাগিব। তোমাৰ ডিউটি কেতিয়ালৈকে থাকে?
মোৰ উম ক'ব গ'লে আঠটাৰ পৰা সাতটালৈ।
বা ইমান দেৰিলৈকে। পিছত চোন টাইমেই নাথাকে সন্ধিয়া।
এইটোৱেই টো কি কৰিম আৰু অ' এইটো থাকিব নহ'লে আৰু কোনে অ' ডিউটিতে আছো মই।
আচ্ছা -আচ্ছা বাকী কোৱা আৰু?
বাকী।
কি দি কি খালা আজি?
আজি খালো, ভাতে খালো ভাত আৰু কণী জুল বাকী তুমি এনে ক'ত থাকা ইয়াতে? হেল্ল'। হেল্ল'। হেল্ল'